হেল্ল'।
হেল্ল'-হেল্ল'।
কি কৰি আছা?
উম এই এনেই পঢ়ি আছো। কি কবা ভাত চাত খালা নাই?
হা। এই মাতটো অহা নাই ভালকে কোৱা। তেওঁ খাই দিছোঁ তুমি
অ অ অ হৈছে কাঁহ হৈছে আৰু কৈ যা এনে
সেই তোমাৰ মাততো ভালকে অহা নাই।
হেল্ল'।
অ শুনি আছোঁ কোৱা।
হেল্ল' হেল্ল' মাতটো আহিছে নে ভালকৈ।
হা।
উ মাতটো আহিছে নে ন।
কি কৈছা আহিছে আহিছে।
মাতটো আহিছে নে ভাল কৈ অ।
আহিছোঁ দি আহিছোঁ।
অ অ কোৱা ক।
কি খবৰ চবৰ ভালেই।
ভালেই আৰু কি কবা। আজি বতৰটো ভালেই হৈছে বোলো ইমান গৰম ধৰা নাই নেকি।
নাই নাই।
এনেই জিহে গৰম।
বাকী কি কৰিছাঁ?
এনেই বহি আছোঁ আৰু কি কৰিবা।
বত বলহত
কটো ফুৰিব যোৱা নাই নেকি হা অ।
নাই যোৱা। দে মানে তোমাৰ গৰমো নাই গৰমকাৰনে যাব মন যোৱা নাই। সটো কাৰণে গৰম কাৰণে যোৱা নাই যাম। নাই দেওবাৰ বুলি কথা নাই মোৰ মানে গ গৰম মই ভাল নাপাওঁ গৰম দিনত ' যাব নিবিচাৰোঁ গৰমত ঘৰত থাকি। খান্দি নাপাওঁ ক'ৰবাত গৈ খান্দি পাওঁ।
এই গৰম গৰম দিনত বহুত ঠাণ্ডা লাগে জেগা হয় হয় বাৰু
নাই ইমান ঠাণ্ডা জেগা ক'তো নাই যে মানে তোমাৰ যাবলৈ হ'লে। কিছুমান জেগা আছে পাহাৰীয়া অঞ্চল পাহাৰীয়া এটা সেইবিলাক জেগাত যাব। যাব মানে গ'লেহে ভাল।
অ অকণমান গা চা ধুব পাৰা হয়।
হা হা।
উম। আৰু সেই তোমাৰ নদীটো পানী চাগৈ বাঢ়িছে ন?
বাহিৰতো এয়া ন এইতোটো বেয়া পানী বাঢ়িছে।
অ এতিয়াতো নদীত পানী বাঢ়ি বাঢ়িয়ে থাকিব লাহে লাহে ধৰা বৰষুণ লাহে লাহে কে হৈয়ে আছে ন।
উ এ বাৰিষা আৰু হ'বই।
মই মানে পিনে যে পানী পানীচ এৰি দিয়ে যে তাৰ ওপৰতে পাকটো বেছিকৈ হয়
অ
তোমাৰ ধৰা পাহাৰত কিবা পানী চানী এৰি দিয়া যে তাৰ পৰাই পানীটো বেছিকে হয়
এনেও তোমাৰ ধৰা বাইক সেইফালেতো তোমাৰ এ পাহাৰীয়া অঞ্চলতো বহুত ভৰ মানে বৰষুণ হৈ থাকে নাই বেছিকৈ। সেই কাৰণে মানে নদীত মানে পানীটো অকমান বাঢ়ি যায়।
আমাৰ এইফালেতোত ঠিকেই আছে। বাহিৰা জেগাত আৰু গৰম এফালে অসমৰ ছাইডে অলপ ঠাণ্ডাই পৰি আছে
উম উম বাহিৰটো আৰু ঢেৰ গৰম মানে সহ্য নোহোবা গৰম পৰিছে
উম
অ আমাৰ ইয়াতটো অলপ অলপ বৰষুণতো দিয়ে থাকে তাতটো সেইটোও নিদে
ন মই তোমাৰ কি কয় এইটো এ এ বেংগলত যে বেংগলত তোমাৰ যি গৰম
অ উম এইফালে দে দেল্লিত গৰম দেল্লীত গৰমৰ লগত পলিউচন চব আৰ
অ তাতে বহুত বহুত বেছি গৰমটো না ব
আৰু গৰম পলিউচন চব
উম আকৌ ধৰা আছে আকৌ ধৰা বাহিৰত কৰবাত ধৰা কেৰেলা চেৰেলা চাইডৰ ফালে ধৰা যোনটো নিকি তোমাৰ সাগৰ কিনাৰ থাকে যে
অ সাগৰ
থাকে নে নাই তাতে গৈ মানে যে এনেকে গৰম নাথাকক কিয় তাতে গলে তুমি বতাহ পায়ে থাকিবা
অ সাগৰৰ কিনাৰত
তাতে তাতে তো মানে ঠাণ্ডাই যেনেকা তোমাৰ ধৰা সাগৰ যোন যোন তোমাৰ মানে ধৰা ধৌটো উঠি উঠিলেনে নাই
ইয়াৰ কাৰণে মানে ধৰা ঠাণ্ডাতে কোনো নাহে
সেইটো তেনেকুৱা জেগালে যাব পাৰিবা আৰু গৰম দিন আহিলে
উম
আগৰ দৰ কাৰণে মানে ধৰা পানীটো অকমান ঠাণ্ডা ঠাণ্ডা অনুভৱ লৈ আহে
উম তেতিয়া উপায়হিন হলে আৰু ব্ৰহ্মপুত্ৰ কিনাৰত বহি‌ থাকিম, হা।
উম, কৰি আছোঁ মানে এনেই কি খাব কিনাৰ ঘৰত পাইছনে নাই।
পাইছো পাইছো সৰুতে গৈছিলো।
অঁ, তোমাৰ এনেই
ঘৰতে মানে দুই তিনি বছৰ মানৰ আগ হা
তোমাৰ ঘৰটো ক'ত?
এইটো অফিচত কম দিয়া।
হা হা
সেইটো পিছত কম দিয়া।
অঁ
এতিয়া মা মানে নহয়।
আৰু মই ধৰা মানে ডিম বিলাক ইমান ভাল? বতৰ বিয়া কেতিয়াবা গৰম দিলে ভালকে দিয়ে, বৰষুণ দিলে ভালকে দিয়ে।
উম, ইতি কৰি আছে মানে বতৰটো।
এনেকে দিন মানে মানে বহি উহা নালাগে। শুই পিনেও ভাল নালাগে, কোনোফালেও ভাল নালাগে। একোৱে ভাল নালাগে।
এই সেইবিলাক গছ চছ কাটা গৈছে ন পুৰা আজিকালি। মানুহে য'ত ত'ত ঘৰ বনাই আছে, গছ তছ কাটি আছে হবই।
মানুহৰ কাৰণে আজিকালি পৰিৱেশতটো বেয়া হৈছে গছ গছ গছনিবোৰ কাটি দিয়ে, ভাল ভাল গছ জোপা নাৰাখি উম বেলেগ ফালে চাবাচোন কি?
ষ্টেটাচ তৰি লগাব কিন্তু মুখৰে মাত নামাতে কতো।
সেইটো কাৰণে মানে তোমাৰ গছবোৰ কাটিব নালাগে, গৰম দিনত মানুহে কিবা গছৰ মানে কিবা চাহ চাহ পাব লাগে না। চাহ তলৰ ধৰা বহি কিনে অকমান থাকিব পাৰে, গৰমটো গছে লৈ লয়। মানুহক ধৰা কিবা আৰাম দিয়ে। গজু
উম, গছ চছ সেইয়া
তুমি এটা এতিয়া ধৰা তুমি এটা গছজোপা লগাইছা হয় নহয়। গছৰ পুলি এতিয়া লগাইছে ধৰা। কিবা মানে বট গছৰেই হওক বা আঁহত গছৰেই হওক যিয়েই নহওক।
অ
লগাইছে ঠিক আছে। লগোৱাৰ পিছত তাক তুমি ভালকৈ যত্ন ল'লা। ডাঙৰ দীঘল কৰিলা। তাৰপিছত ধৰা যেতিয়া ই ডাঙৰ দীঘল হ'ল। তেতিয়া তোমাক ছাঁ দি থাকিব নাই।
উম
হা
মানুহে এতিয়া কি কৰে ক হেল্লো- হেল্লো
তেতিয়া ৰবা ৰ'বা মোৰ কথাটো শুনা যেতিয়া তোমাক এই যেতি তোমাক চাৰ দিব হা তেতিয়া তুমি গৰম অনুভৱটো পাবানে
উম আ
উম আৰু ধৰা সি ধৰা গৰমটো সি টানি ল'ব তোমাক ঠাণ্ডা চাহটো দিব তুমি তলত বহি পিনে বা শুই কিনে তুমি ঠাণ্ডা চাহটো পাই থাকিবা তাৰ বতাহ পাই থাকিবা উশাহ নিশাহ পাই থাকিবা আৰু গৰমটোৱে কোনে ল'ব গছেই ল'ব এইটো কাৰণে ভাল ভাল গছজোপাবিলাক কাটিব নালাগে সেই ডাঙৰ ডাঙৰ ভাল ভাল গছজোপা কাটি দিয়াৰ কাৰণে আজিকালি আমাৰ পৰিৱেশ প্ৰদূৰ্ষণটো বেয়া হৈছে হয়নে নাই
উম হয় মানুহ বিলাকে কি কৰে শুনা মানুহবিলাকে কৰে গছ তছ কাটি দিয়ে তাৰ পিছত সিহঁতে কি কৰে সৰু সৰু গছ লগাই দিয়ে সেই সৰু গছোপা ডাঙৰ হ গছ কিমান টাইম লাগিব ন তাতকৈ জপ ডাঙৰ গছটোৱে নকাটা ন সেই এজোপা গছ সৰু ডাঙৰ হবলৈ সি মানটো মৰি থাকিব ইমান দিন লিব গছজোপা ডাঙৰ হবলৈ মানুহে কি কৰে এজোপা গছ কাটি দিয়ে দছজোপা গছ ৰুই দিয়ে
সেইটো আকৌ ডাঙৰ সৰুতে কিমান টাইম লাগিব সেইটো মানে ভাবিব নাপায় এটো এইবাৰ ভাবি নাচায়
আৰু এজোপা ডাঙৰ হলে ইমান গৰম তেনেকুৱা ন তেনেকুৱা গছ যোৰ সৰু গলেহ বান্ধিব নোৱাৰে
ক'ত পাৰো
সিহঁতে ভাবে গছ জোৰ সৰু সৰু গছ লগাই দিম ডাঙৰ মানুহ হৈছে ন
জ মান থাকিব ডাঙৰ ডাঙৰ গছটো তোমাৰ কিমান ব্যস্ত থাকিব সৰু বিলাকতৰ কি কি খকী থাকিব তাৰ তাৰ মানে তেতিয়া সময়ত সি মানে কেনেকা ডাঙৰ দীঘল গ'ল ৰ'দ তোৰ হেৰিটো কম পাব কম ল'ব হে ইমান ল'ব নোৱাৰিব তাৰ যিমানটো শিল ল'ব পাৰি কিমানটোৱে ল'ব
উম তাকৌ কি দি গছ জোপাৰ যদি এনেই লগোৱাতহে দেখুৱাতহে লগাই তাৰপিছতটো কাটি দিব
আৰু ধৰ ডাঙৰ গছ জোপাই ৰ'দটো পোৱা টানি লয় হ হু
অঁ
কি কৈছা হেল্ল'
হেল্টো' অ ক অ সেইটোৱে
অ অঁ
হেল্ল'
এইটো বস্তু আহিছে কোৱা।
অ এৱেই আজিকালি মানুহ বিলাকে কি ভাবে এচি থাকে চবৰ ঘৰতে এচি ফেন লগাই গৈ থাকে আৰু কিন্তু
উম
সেয়ে মানুহৰ বেমাৰে চেমাৰ কৰে।
এচিটোত আজিকালি বহুত ধৰণৰ বেমাৰ বেমাৰ হৈ যায়। এই যোনে ধৰা এ চি টেপৰ ইউজ কৰি আছে না সিহঁতে কি কৰিব জানা। বাহিৰত মানে এচিৰ পৰা বাহিৰত সিহঁতে বেছি টাইম থাকিব নোৱাৰিব কিয়নো এ চি তোমাৰ ধৰা যোনটো হাৱা থাকে। হয়নে নাই এচি হাৱাটো যিমান সময় তাৰ গাত থাকিব সিমান সময় সি ভালে তাৰ তাত মানে ভাল লাগিব এচিৰ হাৱাটো মানে তাৰ গা পৰা সেই ইয়াৰ কাৰনে আৰু সি মানে সহ্য কৰিব নোৱাৰিব বাহিৰৰ গৰম
নিজৰ বডিটো পতককৈ ভিতৰত ঠাণ্ডা বাহিৰত গৰম হৈ পেলাই বেমাৰ হ'বই ন।
অ আৰু সেইটো সেইটো কাৰণে চি ধৰা ইউজ কৰিব নালাগে আকৌ ধৰা যদি বাহিৰৰ গৰমটো আৰু বাহিৰৰ বতাহ তুমি লৈছা তেতিয়া তোমাক সেইটো কাৰণে ভাল ধৰা কি হে তুমি বাহিৰৰ গৰমতটো সহ্য কৰিব পাৰিবা।
আগৰ দিনৰ মানুহবিলাকৰটো এইটো এইটো বেমাৰ নহয়।
উম আগৰ দিনৰ মানুহৰ বহুত দিন লাষ্টিঙও কৰিছে। সিহঁতে মানে বহুত দিন থাকিছে আৰু আজিকালি মানুহে কেইদিন থাকে ষাঠি বছৰো থাকিব থাকিব নোৱাৰে আগতে মৰি যায় আৰু আজিকালি যি মানে যি নহওঁক। যি কিবা চব্জি হওঁক বা যি কিবা চবতে আজিকালি সাৰ দিয়া হৈ গ'ল। সাৰ নোহোৱাকে বস্তুৱে নহয় আজিকালি।
আজিকালি যি খোৱা